নমস্কাৰ।
নমস্কাৰ। কোনে ক'লে।
মই চিনি পোৱা নাই নেকি তুমি মোক
অ নামটো কি আছিলে ৰিয়া নেকি
হয়, হয়।
অ', তাকেই তু তোমাৰ অ', শব্দটো মানে অলপ চিনাকি-চিনাকি লাগিছিলে। কিন্তু নাম ো অহা নাছিলে ভালকে মানে মনত অ বাৰু কি খবৰ তোমাৰ
আছে আপুনি
অ অ মোৰ ভালেই দিয়া আৰু বাকী ঘৰত ভালনেে
ঘৰত আছে মা দেউতা সকলো
অ। এ কি কয় এ তুমাৰ সেই কি কয় সিদিনাখন যে তোমাৰ-তোমাক দেখা পালু কিন্তু ম‌ই এ নাম্বাৰটো লবলে পাহৰিছিলোঁ। তাৰ পিছত এ মোৰ আৰু এজনী লগৰ আছিলে চিনাকি। তাইৰ পৰা তোমাৰ ম‌ই নাম্বাৰটো ললু, কিন্তু নাম্বাৰটো ম‌ই ছেভ নকৰিলো নে কিবা তাৰপিছত অ পালো অ তুমি এইটো আৰু বাকী কোৱা কি কবা আজি
মানে, কেনেকুৱা বাৰু আপুনি কিবা এটা কৰক।
অ এই গৰম বন্ধত কি কৰিবা এইবাৰ
গৰম বন্ধত এতিয়াতো ডাঙৰে হয় ছিলু ন' আগতে, এতিয়া মানে গৰমৰ বন্ধ বুলি একো বিশেষ নাই মানে আৰু বেছ কিছিদিন নাই মাজত আৰু কেইটামান দিন আছে ছিল গৰম বন্ধৰ কাৰণে। আজিকালি আগতেতো ভালে আছিলে, আগতে স্কুলত আছিলো। কলেজতো আছিলো, এতিয়া কলেজৰ পৰাও মহিদ মহাবিদ্যালয়ৰে মহাবিদ্যালয় মানে উত্তীৰ্ণ হৈ কেনে এতিয়াতো ঘৰতে আছো। এতিয়া গৰমৰ বন্ধ আৰু ঘৰতে আৰু। আৰু তোমাৰ কি প্লেন? তোমাৰ কি মানে ভাব-ভাবিছা তুমি এইবাৰ গৰমৰ বন্ধত
মই, এইবাৰ ভাবিছোঁ মামাহঁতৰ ঘৰত যাম।
বা
অ যিহেতু প্ৰত্যেক বছৰে যোৱা যায় বাৰু হলেও গৈ মানে কিবা এটা বেলেগ ভাল লাগে আৰু।
অ, অ, অ। এইটো মনত পৰিলে জানা তুমি মামাত ৰ ঘৰ বুলি কোৱাৰ লগে লগে মোৰ পুৰণা দিনবোৰৰ কথা।
হয়। আমাৰো সকলোৰে-সকলোৰে। হয়। তাপা দেউ সকলোৰে, আ
মানে কি হ'ল জানা? এই মোৰ মানে উম, মামাহতৰ ঘৰ বা মামা-আইতাৰ ঘৰ বুলি কিবা এটা বেলেগ এটা আৱেগ আছে মানে। আৰু আগতে মানে তোমাৰ প্ৰত্যেকটো মানে স্কুলৰ অ বিদ তেলৰ বন্ধত মানে, গৰমৰ বন্ধটোত আমি মানে নাই আৰু যাবলৈ, এঠাইত এয়া আছ।, ক'ত যাম? মামাহঁতৰ ঘৰ। মামাহঁত ঘৰ, মামা-আইতাৰ ঘৰ। অ, তাৰ পিছত মানে একেবাৰে কি পাই বোলে, ফু-ফূুৰ্তি আৰু মানে কি ক কোনে পায় আৰু মানে। তেতিয়া সৰু আছিলো ন। হু, হু তেতিয়া সৰু আছিলো ন। মানে এই ফালে গৰমৰ কৈ ক'ত যাবি, গৰমৰ বন্ধ কোনোবাই সোধে নহয়, ত এইবাৰ গৰমৰ বন্ধত ক'ত যাবি? এটাই কত আৰু মামতৰ ঘৰ, মামা আইতাৰ ঘৰ। অহ, অহ তাৰ পিছত আৰু অ, তোমাৰ ক'ত আছে পিছে মামাৰ ঘৰ?
ঢেকিয়াজুলিত।
ঢেকিয়াজুলি
অ', ভাবিছো, কেইদিমান পিছত যাম আৰু পৰীক্ষাটো হে হৈ লওক মোৰ।
কোনে পাই আৰু তোমাক।
তাকেই, আৰু তাতে, তাতে মোৰ বিভিন্ন ধৰণৰ বন্ধু-বান্ধৱী আছে বহুত। মানে ভাবিছো এইবাৰ এনেকৈ কটাম। গৰমৰ বন্ধটো।
হয়। এ কি কয়, মোৰ মানে এ কি কয়, আকৌ আগৰ দিনবোৰ মনত আছে নে? এতিয়াতো ডাঙৰে হলা ন? এতিয়াতো ডাঙৰে হৈ গলা। এই যে, উম, উম আগতে মাছ আগতে তুমি সি মনত আছে নে কি কয় মাৰ্বল খেলি পাইছিলা?
অ', পাইছো পাইছো মো দাদাই কৈছিল।
হে আৰু কি কয়, এইটো খেলিছিলাানে? এই যে তোমাৰ কুটু- কুটু যে আছিলে, গুটি এটা লৈ বক্স বাকচ আৰু মাছ ধৰিছেনে মাছ ধৰিছিলা নে পুখুৰীত?
দা, মই তাৰপিছত আমাৰ ককা গৈছিল। আমাক মানে মোক ককাই পঠাই দিছিল আৰু দাদাৰ লগত। আৰু ককা গৈছিল, দাদা গৈছিল। যাইছিলো। এবাৰ মোৰতে মাছ উঠিছিল
বেলেগ আৰু ন আৰু আৰু আৰু সেই আৰু কি খেলি পাইছে কোৱাচোন, মোৰ মানে দুটামান নাম মনত পৰা নাই বৰ্তমান।
অ মই লুকা ভাকু খেলিছিলো দৌৰা দৌৰি দৌৰা দৌৰি খেলিছিলো অকল অ খেলিছো খেলিছো সেইটোয়া মই কেনেকুৱা কিয় পাহৰিম
সেইটোতো আৰু বেলেগে আছিল।
আৰু, আৰু এইটো কি কয়, এই যে তোমাৰ এটা যে সেই আছিলে, কাবাডী কাবাডী খেলিছিলা।
অ খেলিছিলো খেলিছিলো ওচৰৰে যিবোৰ বন্ধু- বান্ধৱী আছিল সকলোৱে আহিছিল, আমি পথাৰত সকলোৱে একেলগে খেল খেলিছিলো। আৰু আৰু মৰাচনে আৰু যে অ পথাৰত আম আম খোৱা
এতিয়াও খাওঁ জানোনে, এতিয়া খাওঁ মানেই মানে মোৰ এই তুমি যে কলা নে মোৰ মুখত এতিয়া পানী আহি আছে গম পাইছা নে
মোৰ জিভাখনত পানী আহিছে এতিয়া টেঙাৰ শব্দ শুনিলে, টেঙাৰ মাত শুনিলে মুখত পানী আহি যায়। উ অকল আম বুলি নহয়, কি কি টেঙা খাই পাইছিলা কোৱাচোন নাম বিলাক?
অ', জলফাই হৈছিলো। আৰু অ খাইছিলো খাইছিলো
আৰু তোমাৰ কৰ্দৈটেঙা
অ'
ৰবাব ৰবাব টেঙা
সেইটোতো আৰু কবই নালাগে
জলফাই জলফাই তাৰপিছত বগৰী
খাইছো সেইটোও খাইছো
কি মজা লাগে ন আৰু পথাৰত যাই কিনে আলিৰ কাষত বহি কিনে খুন্দি খাবাচোন লগৰ সমনীয়াৰ লগত
উম কবই নালাগে আৰু বেলেগ
বাৰীৰ পিছফালৰ ধনিয়া পাত কাৰোবাৰ উৰল কাৰোবাৰ থাল কাৰোবাৰ কোনোবাই কলপাত কাটিব কোনোবাই খুন্দিব কোনোবাই ধুব কোনোবাই অ মিলি জুলি কৰিব আৰু হয়নে তাতে আৰু ঘৰতো খোৱা যায় আৰু মামাহতৰ তাতো খোৱা যায় তাতে আৰু সকলোৱ মিলি মানে তেতিয়া জানা মামাৰ ঘৰ বুলি গোটেই পৰিয়ালতটো মিলি যায় ন মামা থাকিব আইত তা থাকিব মামী থাকিব মামীৰ ভাই ভাইটি ভন্টি হওক দাদা বাইে হওক আহ মানে মানে তেতিয়া এনেকুৱা লাগে বা গোটেই পৰিয়ালটো একেলগ হৈছে চবে মিলি কেনে চাহ খালে বহিলে কত কথা পাতিলে আলোচনা কৰিলে আগৰ পুৰণা কথাবোৰ উলিয়ালে হয়তো কোনো বা এখন দুখন ফটো উঠাব পাৰ্কৰ পুৰণি এলবাম তো খুলি কেনে চাবত আগৰ পুৰণা কথাবোৰ মনত পেলাব এইটো অমুক আছিলে এইটোত অমুক আছিলে
আৰু আৰু যেতিয়া একেলগে সকলো আৰু যেতিয়া একেলগে লগ হৈ মাৰ মাঁ দেউতাহঁতৰ বিয়াৰ চিধি চোৱাাতটো
হয় একদম আৰু কি কবা আৰু সেই দিনবোৰ পাইছো পাইছো ভাল লাগে নষ্টালজীয় আৰু এইবিলাক উম বাহ্, মোৰ ভাল লাগিলে শুনি। তুমি যে এইবাৰ গৰমৰ বন্ধত আৰু মামা আইতাৰ ঘৰত যাবলৈ ওলাইছা ক পিছে কওঁ
অঃ ককা এতিয়া নাই
অঁ মোৰো তেনেকুৱা আইতা আছে ককা ঢুকালে আৰু এতিয়া বয়স আহিছে নহয় লাহিলে আমি ডাঙৰ হৈ হৈ গৈ আছোঁ সেইকাৰণে আমি যিমান পাৰো আমি সময় সময় কটাব লাগে তেওঁলোকৰ লগত
হয় আৰু আমি ডাঙৰ হৈ লৈ অহাৰ লগে লগে আমি সময় মিলাব নোৱাৰা হৈ গৈছে আজিকালি হয় বছৰৰ মূৰত কেতিয়াবা মামাহঁতৰ ঘৰত যোৱা যায় আৰু বেছিভাগতো এই গৰম বন্ধতেে যোৱা যায়
অঁ এইটো মানে অঁ চৰকাৰী চাগে বন্ধতটো সেইকাৰে ছাগে আমাৰ ঘৰত যাব লাগে সময় কটাব লাগে আইতাৰ লগত ককাৰ লগত হয়নে কি মজা এইবিলাক এইবিলাক মানে পাহৰিব নোৱাৰো আৰু কেতিয়াও
নাই কেতিয়াও পাহৰিব পৰা নাযাব ই
সেই সময় বিলাক পিছলৈকে মানে বহুত ভাল লাগিব আৰু জানি কিনে যে আমি গৈছিলো আজি আজিকালি ল'ৰা ছোৱালী যাই জানো কোৱাচোন তুমি। আজিকালি ল'ৰা ছোৱালীক, আজি এই তোৱে আজিকালি ল'ৰা ছোৱালীক মাকে ক'ত নিব, গোৱা নিব কলকাতা টানিব, এ শ্বিলং নিব, মেঘালয় নিব, মামাহঁতৰ ঘৰত গৰমৰ বন্ধত মামা তোৰ ঘৰ নাই, বেলেগ আৰু মানে।
হয়, আজি- আজি আজিকালি কাৰবাক সুধিলে এতিয়া, আজিকালি কাৰোবাক কিবা সুধিলেও সেইটোয়ে, মই গোৱাত যাম মই কলিকতাত যাম, মামাহতৰ ঘৰ বুলি আজিকালি নকয়ে কোনেও, আমাৰহে আগৰ দিনত মামাহতও
আমি পৰি মৰিছিলো মানে যাবলৈ।
টা তাকে।
মানে কেতিয়া যাব পাওঁ, কেতিয়া যাব পাওঁ, কেতিয়া লগ পাম, কেতিয়া আইতাক এই যে পুৰণি কথাবোৰ যে সাধু বিলাক যে কয়।
অ', অ', ৰাতি আকাশৰ তলত।
অঁ মানে আৰু বাকী ক'ত ক'ত যাই তাৰ লগত গৈছিলা নে কৰবাত।
আইতাৰ লগত এনে কেতিয়াবা গৰু চাৰিব যাওঁ আৰু বাকী মাহীঁতৰ ঘৰত
অঁ, ঠিকে আছে আৰু বাকী এতিয়া ক'ত আছা পিছে।
এতিয়া বাৰু ঘৰতে আছো।
অঁ ঠিকে আছে, আইতা ভালে আছে। মামাহতৰ ভাল।
আছে, মামা হতো।
দে, ক'ত যায়, অকলে থাকে।
আচ্ছা পেহী থাকে লগত। মানে আমাৰ ঘৰৰ ওচৰত মামাহতৰ ঘৰ আৰু মানে এনেকুৱা, মাহতৰ দেউতাহতৰ ঘৰ ওচৰা ওচৰি।
হয় হয়, ভাইটি ভণ্টিটো আছে চাগে, ভাইটি ভণ্টি। ভাল লাগে ন।
আহ বহুত ভাল লাগে
আৰু বাচ্ছাবোৰ ওচৰত থাকিলে আৰু ভাল লাগে
আহ দেখেলা
তাৰ বা বা বা এনেকে থাকিব
আৰু
আৰু চবতকে ভাল লাগে তোমাৰ এই যে আইতাৰ কোলাত শুই কেনে যে সাধু কথাবিলাক শুনা আৰু ভূতৰ
অ ৰা ৰাতি সকলোৰে লগত মানে আহ দাদা আহ ভন্টি ভাইটি সেইটোৰ লগত একেলগে
অ
উ বাৰু আজি তোমাৰ লগত কথা পাতি বহুত ভাল লাগিল
হয় হয় মোৰো ভাল লাগিলে দিয়া পিছত আৰু কথা পাতিম ঠিক আছে অঁ দিয়া উম দেই ভালকে থাকিবা